হেল্ল' শুনিছ নে হেল্ল' অ অ অ অ অ অ ঠিকে আছে কোৱা বাকী খবৰ খাতি ভাল চাগে ন
আহ খব হাৰি ভাল ভাল
অ 'আহ এতিয়া পিছে ক'ত আছা
মই এতিয়া আছো ৰুমত।
ৰমত।
বহুত দিনৰ পাছত কল কৰিলা দেই।
অ' আহ ভাবো তাৰমানে মাজে মাজে মনত পৰে কথা পাতিম বুলি ভাবো কিন্তু নিমিে ন কিছুমান নিজৰ কাম থাকে যে সেই তেনেকে আজি ভাবিলো নাই বোলো ফোন এটা কৰোঁ তাকেই আৰু।
ভাল কৰিলা ভাল কৰিলা।
অ' বাকী এতিয়া কেনেকে ব্যস্ত বা
কি কৈছা?
এতিয়া কি কামত ব্যস্ত হৈ আছা বাৰু।
বৰ্তমানতো আজো বহুত বেছিয়ে গৰম গৰমৰ দিনটো কি কৰিম আৰু।
অ'
তেনেকে ব্যস্ত বাৰু নাই কিন্তু গৰমত অশান্তি পাইছো আকৌ
অ -অ -অ -অ
সেইফালে গৰম চাগে বহুত তোমালোকৰ সেইফালে।
গৰম বহুত দ নকবা। অ' হেৰি এতিয়া গৰমৰ দিনতনো গৰম হ'বই কিন্তু এইবস্ত বছৰ যোৱা বছৰতকৈ বেছি গৰম হৈছে নিচিনাই লাগি আছে।
অ' এই বস্থা বৰ মানে বতৰটো বৰ বেলেগ ধৰণৰ পৰিছে ন' মানে গৰমৰ দিনকেইটা বহুত। ৰ'দ দিলে বহুত বেছি গৰম পৰিছে আৰু বৰষুণ দিলে বাৰু অলপমান ঠাণ্ডা। কৰে কিন্তু তথাপিও বৰষুণটো সিমান বেছি অহা নাই ন'
অহ বৰষুণ তেনেকে নাই। এদিন যদি তোমাৰ বহুত জোৰত বৰষুণ আহে পিছদিনাখন আকৌ মানে ৰাতিপুৱা। তাৰ পৰা সেই ৰ'দ টো ডাঙৰকে ওলাই মানে।
অ'
উম
আমি ৰুমত থাকো ন ৰুমত মানে কি হয়। ৰাতি টোপনি যাবলৈও দিগদাৰ হয় গৰমৰ কাৰণে তাৰপিছত দেৰিকে টোপনি যাওঁ ৰাতিপুৱা মানে এ সোনকালে হাঁহ পাই যাওঁ আৰু নটা নটা নহয় মানে সাতটা বজাত হাঁহ পাই যাওঁ আৰু।
সাতটা বজাত হাঁহ পাই মেলি একদম গপ গপাই টোপনি ক্ষতি হয় হোৱা নিচিনা চকু কেইটা কিবা লাগে মানে
অহ
উম,
অ'ব আৰু এইবোৰ হেৰি বতৰ পৰিবৰ্তন হৈছে জলবায়ু পৰিৱৰ্তন হৈছে। সকলো ফালে প্ৰদূষণ গছ গছনি তহিলং গৈছে কাটি কাটি এইবোৰৰ কাৰণে। মানে আমি নিজেই মানে ভুগিব লগগীয়া হৈছে নে কি? কোৱা।
হয় হয় আমি নিজে নিজে ৰক্ষা কৰিব লাগিব এইবোৰ
উম অ গছ গছনি ৰুব লাগিব নহয় জানো প্ৰতিদিনে চাগে কিমান গছ গছনি কটা হয় ন তাৰ যিমান কটা হয় হয় আ সিমান খিনিতো ৰোৱা নহয় ন সদায় এডাল গ অ তাতে এডাল গছ ডাঙৰ হবলৈ কিমান সময় লাগে কিমান বছৰ লাগে
আৰু বিশেষকে আমি ৰুওঁ কেতিয়াবা ৰুৱে মানে মানুহবোৰে ৰুৱে বাৰু কিন্তু সেয়া যতন নলয় মানে যতন নলোৱাৰ ফলত সেই গছ এজোপা আকৌ মৰি যায় ভালকে যতন ল'ব লাগিব আমি গৈ জোপা হলো ৰুই ৰুলেও মানে আমি বস্তুটো ভালকে যতন ললেহে আমাৰ ডাঙৰ ডাঙৰ গছ কৰিব লাগিব সিহঁতক
হয় হয় হয় অ অকল ৰুলে টো নহব ন প্ৰতিপালন কৰিবই লাগিব ধৰা
অ সেইটোৱে
অ পিছে তুমি ৰোৱা নাই গছ পুলি কিবা কিবি সেইবোৰ
গছ পুলি হয় ৰোৱা হয় কিন্তু সিমান বেছি মানে কৰা নহয় আৰু নিছা
অ' তোমাৰ মাত মাতটো অহা নাই ভালকে। হেল্ল'। হেল্ল'।
হেল্ল', হেল্ল'।
আহ মা আহ
শনিছ নে এতিয়া হেল্ল' হব